হেল্লো'।
হেল্লো
অ' কি কৰি আছে, কি কৰি আছে?
উ মইয়ো ওলাই আহিছো ৰা মইয়ো ওলাই আহিছো ৰাস্তা চাইডে। কিবা খালে নে নাই?
না তুমি ভাত
তুমি ভাত খালা নে নাই? অ। মই ভাত পানী খোৱাই নাই, বনাই থৈ অলপ ফুৰিব আহিছো। তুমি? ফুৰিব আহিছা নে তুমি? হা? অ ভণ্টি, কি কৰিছা তুমি?